ক'ত আছ?
এই', মই, ওলাই আহিছিলো খোজকাঢ়ি। এই, এনে। এই, আমাৰ ঘৰ ফালে খোজকাঢ়ি ওলাই আছিলো।
অ, কাৰ লগত।
এই অকলে
অ। বাকী খবৰ-খাতি কেনেকুৱা?
খাতি ভালেই আৰু মোটামুটি চলি আছে, চলিব লাগে। তোৰ খবৰ খাতি ভালেই নহয়? ফিললে নাই যোৱা ভালেই ন, কি? বাকী কলে শুনি নাপালো। ককুৰত যোৱা কথা কলি এই', নাই, নাই পইচা পাতি নাই। উম', ক'তো ওলাই যোৱা নাই।
অ। বাকী মা হ'ত ভালেই?
ভালেই ভালেই।
উম।
তোত মাহত সেই ভেই আহ', ভাত খালী নাই?
এই ভাত খাই আহিছো, কি খাবি এতিয়া?
অ, অ', ভাত সাজ খালি মানে?
উম।
ইমান, ইমান দেৰিকে খাইছে যে?
এই, খাই এই, কলেজৰ পৰা আহোতে দেৰি হ'ল যে। এ ভাত পানী খাই এনেই। এই ফিল্ডতে বহি আছো।
অহ আৰু কোন আছে?
এও চোলা ফিল্ডত বহি আছো। সেই লগৰ এটা আছে।
অ অ কি সন্ধিয়া ওলাই যাবি নেকি এপাক?
সন্ধিয়া কিবা খোৱাবি?
কেলে ভাবি পায়ও ওলাই যাও? অ ব বাইকখন লবিছো বাইকখন লৈ আহিছো। মোৰ মোৰ মানে গাড়ী তেল নাই।
উম হ'ব দে।
তই যদি গাড়ীত না তুৰ গাড়ীত তেল আছে। তাৰ যাবলো ভাল হ'ব। মোৰ গাড়ীত তেল নাই যে।
উম।
বাকী চব। ঠিকে আছে নহয়?
উম।
অ বাকি কলেজ চলেজ।
কলেজৰ পৰা আহিছোহে।
কলেজৰ পৰা আহিছ। অ পৰীক্ষা হৈ আছে নেকি তহঁতৰ?
অ একজাম হৈ আছে আজিৰ পৰা।
কি ছেকেণ্ড চ্বপৰ ন?
উম।
অ চেকেণ্ড চেমৰ একজাম হৈ আছে তহঁতৰ? বাকী পৰীক্ষা ভালে গৈছে নহয়?
এ আজিতো বেয়া ইমান ভাল ধৰা। ভালেই হৈছে আজি।
ঘৰত। পঢ়িচ নাই? অ, অ। ভালদৰে পঢ়ি গৈছে চাগে।
অহ।
কি আকৌ পৰীক্ষা কেতিয়া আছে নেক্স।
নেক্স পৰহিলে আছে। আছে নেকি?
মানে কি আৰু কেইটা আছে পৰীক্ষা?
আৰুতো চাৰিটা নে পাঁচটা। টা আ পাঁচটা আছে পাঁচটা।
তাৰমানে খতম হৈ যাব আৰু। তই য ক। থাৰ্ত ছেম পাবি ন।
উম।
অ অ আজি ৰাতি মানে আ ক'বাত ওলাই যাম আৰু ত কাইলৈ পৰীক্ষা নাই আজি।
হ'ব বাৰু তই যাম বাৰু তই।
বাকী কিবা এই ইণ্টাৰভিউ চিন্তাৰভিউ মাথা মাৰিছা নে।
সেই এতিয়া পঢ়াতে মাথা মাৰিছো এ এইটো কমপ্লিট কৰি লওঁ নেকি?
অ মানে একো নপঢ়াৰ লগতোতো ইন্টাৰভিউটো মিলাই থাকিব পাৰি ন।
উম।
পঢ়িও থাক ইণ্টাৰভিউটো মিলাইয়ো থাক।
হম
যি হয় আও
সেইটোত
দুটা মিলাই থাকিব লাগে দুটা মিলাই থাকিলে বেয়া নহয়। কিন্ত তই পঢ়াটো কৰি থাকিবি পঢ়া খতম হৈ যাব তাৰপিছত তই ইণ্টাৰভিউ কাৰণে কিবা তোৰ আকৌ এ কেচ এক
অ দুফালে মিলাই চাবলৈ ভাল।
কৰিলি অলপতো ওপৰত
এ মই বহুত মিলাব লাগে ঘ ফালেও মিলাব লাগে
অহ।
তাৰপিছত কলেজৰ ফালেও মিলাব লাগে আকৌ এফালেও মিলাব লাগে বহুত টেনশ্যন।
উম সেইটো হয় বাৰু আকৌ পঢ়াতো থাকে ন পঢ়াতোটো চিন্তা লাগি যায় ন।
উম।
এতিয়া আকৌ এটা চেমিষ্টাৰত ব্ৰেক লাগিলে আকৌ পইচা দি
উ এ চবফালে মিলাই চলি থাকিব লাগে ইফালে দেতাও নাই ঘৰত
অ দেতা গল ডিউটি ন উ ডিউটি কোনো আহাই নাই চাগে।
না অহা
কিবা কিবা কেতিয়া আহিব লাষ্ট ছুটি
পূজাত আহিব নেকি পূজাত নে জানুৱাৰীত আহিব চাগে।
অ এই এইবাৰ পূজাত অলপ বেলেগ ত যাম ন ফুৰিবলৈ মানে ইয়াতে নহয় অকল দূৰতে ফুৰিম আৰু।
উম।
অকণ দ অকণ দূৰে দূৰে ফুৰিলে ভাল হ'ব। হেৰি বাচৰিকাৰাৰ ফালে যাম অ অলপ পইচা পাতি অলপ ভালকে গোটাই ল তাৰছত যাম মানে পইচা চইচা হৈ লক পালেও ভাল লাগিব গৈ
উ
কম পইচা লৈ গৈও ভাল নালাগে নহয়
অহ
আৰু মানে এতিয়া বেলেগ ধৰ পুজত কিবা এটা খাই থাকিল খাব মন যায় দেচোন এটো এত মই এতিয়া মজি- খাব মন নযাব নেকি
উম
সেইকাৰণে নহয় এতিয়া অ এহেজাৰ টকা হ'লওহাতত বহুত
উম সে ল আমাৰ এ এহেজাৰ টকা লাগিবই উম
তোৰ ফিলেপাৰে কিমান নো লাগিব
এই ফুটবল খেলি আছিলো ৰ এতিয়া অকণ বহিছো আকৌ অকণ খেলিব নেকি খেলি পেলাই পাঁচটা এতিয়া কেইটা বাজিছে ছটা পাঁচ এনেতো ঘৰ গৈ মেলি হাত ধুইছে গা চা ধুই মেলি চাৰে ছটা সাত ত পামগৈ
চাৰে সাতটা সাতটা মানত হয় মাই ঘৰ পাই যামহি
অ ঘৰৰ পৰা তাৰ পৰাএফালে ওলাই যাওঁতে তোৱে সাতটা সাত- টা চাৰে সাতটা
মানে তোৰ কি হ'ব আমি ন ত মো লগত যাব পাৰিবি নোৱাও
অহ
অ আমি আঠটামান গই কিনে কিছু নহয় নটা চাৰে নটা মানত গুচি আহিম
আহ
উ তাতকৈ বেছি দেৰি নকওঁ কাৰণ আকৌ আজিকালি দিনটো ভাল নহয়তো ৰাতি ৰাতি টাউনত ঘুৰি ফুৰিবও ভয় লাগে আৰু এতিয়া ক'ত কিবা এটা হ'লে দিগদাৰ হ'ব আকৌ ইণ্টাৰভিউ চিন্টাৰভিও আহি আছে।
অহ বাকী তহ সিদিনাখন পাঁচজন গৈছিলি নেকি
এইখন ফাংচন অ গৈছিলো গৈছিলো তৱো গৈছিলি ন
অ মই গৈছো তুমি যে মাতি- আছিলো শুনা নাপা
অ তোকো মাতিছিলো মই এই তই তই যে এইফালে ৰখি আছিলি মই যে এইফালে আহি কিনে মতা নাছিলি
আ
অ ত কিমান ফাং চাই কিমান সময়ত আহিলি
এ মই ৰাতিপুৱা আহিছো পাঁচটা বজাত আহিছোঁ
এ ম ময়ো আহোতে ৰাতিপুৱাই আহি গ'ল কিন্তু মানে ঘৰ পৰা আনিব আহিছিল মোক সোনকালে গুছি আহিলো টোপনি আহিছে আৱ পিছদিনাখন আকৌ ৰাতিপুৱা ফিল্ডলে যাবলাগে হে হে এ আমি চাৰিটাই গৈছিলোঁ। তাত মই চাৰে তিনিটা চাৰিটা মানত গুচি আহিলো কাৰণ আকৌ কি হয় দিগদাৰ হৈ আছে ৰখি থাকিবলে আকৌ তোৰ ৰা ৰাতিপুৱা ওঠিটো দৌৰিব যাব লাগে দিনটো কষ্ট হ'ব ন টোপনি খ
উম কছাৰী এলেকা যে এই ইমান ভাল নালাগি।
অ সেইটোতো ভাল নালাগে আমাৰ এতিয়া আমাৰ এলেকাত ভাল আ'ক মানে আমাৰ নিজৰ এনেকুৱা এলেকা হ'লে বেছি ভাল
অ
এতিয়া ওচৰ ফাংচনৰ চিন্তানাই কিবা এটা হলো ফোতকে গুচি আহিব পাৰিম কিন্ত বেছি দূৰত হ'লে দিগদাৰ হ'ব নহয়
উম
ৰাতিলে কি খোৱা ৰাতি ওলাই গ'লে কিবাকিবি খোৱা হ'ব নে চাগে
কি এ চাওবমিন, চিকেন পকৰা এইবিলাকে খাব লাগিব আৰু
চাওমিন, চিকেন পকৰা ইমান নাখাও বহুত গেছ হৈ যায় কিবা বেলেগ এটা বস্তু খাও ভাল গেছ চেছ নোহোৱা
সেনেকোৱা কি কি খাবি?
এ আগতে গৈ লও চোন ন
উম
গৈ লোৱা পিছত ভাবিম বাৰু কি খাম বেছি দেৰি কৰিব নোৱাৰা হা আকৌ সোনকালে যাম এফালে আকৌ মোৰ ঘৰত সোনকালে আহিব লাগিব
আহ
জল্দি গলে জল্ডি আহিব পাৰিম ন সোনকালে গ'লে আমাৰ লাভ হ'ব দেছোন চোন মানে কেছটো কিয় এনেকুৱা বেছি দেৰিলৈকে থাকিলে ঘৰত গালি দিব যে আজিকালি ঘৰত মানে মোক চাৰে নটা দহটা ভিতৰত সোমাবই লাগে আৰু
অ
সেইটো তাইমত সোমালে মানে কথাই তাতকৈ বেছি দেৰিকে হোমালে মাই গালি দিয়ে সেই মা হতে
উম মোৰো এনেকুৱা দহটা চাৰে দহটা মিনিমাম এঘাৰটা বজাত পিছত সোমাব নিদিয়ে আৰু উম
এই মই ইমান টাইম নহয় মই দহটা মানত সোমাই যাওঁ
ন দেৰি হয় ওলাই আহোতে
আকৌ ৰাতিপুৱা উঠি সোনকালে ফিল্ডত যাওঁ আকৌ আবেলি বেগিজ থাকে।
উম, মোৰ মানে তো এই এই লগৰ খিনি পাও এই অমুকৰ খো আকৌ অমুকত ইফালে মাতে, সিফালে মাতে
অ, হেৰি হেৰি মোৰ সেয়াই আগৰলে আহোতে সোনকালে আহোতে লগ এই পাৰ ৰখোতে ৰখোতে দেৰি হৈ যায় কথা পাতি কথা পাতি কথা পাতি থাকিলে ভাল।
অ
কথা পাতি নাথাকিলে বেয়া
আহিদেটো
ঘৰলে সদায় সোম তাৰপৰা মই এতিয়া, সোনকালেই লই আহো কিন্তু কি কৰিম লগৰ খিনিৰ পৰা কথা পাতি থাকো, থাকোতে ৰাতি দচটা এঘাৰটা বাজি যায়।
উম, মোৰ সেনে কোৱা আৰু এইটোৱে ফোন কৰে ক'ত আছ কত, আহি পিনে ওলাই এনেক
এতিয়া এতিয়া এতিয়া এতিয়া, এয়া ত যদি সোধে ওলাই আহি যত তত পৰা নাযাম বুলি কব। যাবই লাগিবৈ ল কথা পাতিলে লগৰ কেইটাই মাতে যাবই লাগিব-
হ
নগলেও বেয়া পাব দেচোন
উম।
নগলে ভাবিব বা এই গাড়ীখন লৈতো এতিয়া পাতাই নিদিয়ে আমাক।
সেইটোতো আগতে আমাৰ লগতে ঘূৰিছিলে
গাড়ি লোৱা পাছত পাত তাই নিদিয়ে। একো নাই। অকণ দেৰি হলে হ'ব বাকী সেই নিজৰ চেফটি নিজে বচায়
উম, নিজে বেয়া কথা নকলে হল
অহ।
কি নিজে উদাসি কাজিয়া নালাগিলেই হল, নিজে উদাসি কাজিয়া নালাগিলেই হল।
থাকিলে কোনো মৰম নাই।
উম।
আৰু এটাই ভাল নিজৰ, নিজৰ মানে সদায় নিজৰ গাড়ীতে যাব লাগে।
উম। কিন্তু এটা কথা নিজেতো উজাইছি কোনোবাই কিবা এটা কব কিন্তু সেইটোত কিন্তু মাত মাতিব লাগিব
অ সেইটো মানুহ মাতিব লাগিব এনে কি উঠ জাচি কে লাগিব নালাগে দেই কিবা এটা কোন বেলেগ কথা কিন্ত উঠ‌ জাতি কেজ লগাটো বহুত বেয়া কথা
উম মানে শুন এতিয়াতো কোনোবা এটা যদি উৎজাচি যদি একচন দি যদি চৰ এটা মাৰি দিয়ে তই কি মনে মনে থাকিবি নেকি?
অ সেইটো সেইটো কিন্ত মানে উজাচি যে কাজীয়া লাগে সেইটো কাজীয়া লাগিব নালাগে।
সেইটো হয় বাৰু সেইটো নিজে লাগিব কাৰণ কিবা এটা। পুলিচি কেচ হৈ গ'লও তোৰ ভুল তাতে নহওক। ভুলতো তোৰ গাত নাথাকো ছাৰ মই নাই কৰা। মনাই কৰায় সি কৰিছে।
মানে ঘৰ মানুহ সেই দুখটো।
অঁ মোক সি মোক সেনেকে কৈছে অমুকে কিবা এটা। কৈছে।
অঁ।
এ এনেকৈ কলে যাচি কাজিয়া লাগিব নালাগে আৰু
আৰু আজিকালি মানে কেচটো এনেকুৱা হৈ গৈছে। দুখ থাকিল নাথাকিলেও দুখী হ'ল। বি।
উম।
সেইটো কাৰণে ভাবো মই গৈ কিনে ঘৰ পৰাই ঘৰতে থাকো আও। যি হয় হওক। কাৰ আগ ইনটাভিও চিনটাভিও আহি আছে না। মগিবৰা হৈ ফ । হৈ যাব আৰু। ইমান কষ্ট কৰাৰ পিছত যদি একো নহয় আৰু নিজয়ে বেয়া লাগিব। ক মানে নিজে কাম। গ থাকিলে ভাল আৰু।
অঁ, নিজে কাম কৰিম ভাল আও।
এ কি কিবা কাম চাম সোমাইছ নে?
নাই এনে আছো।
কিবা কাম চাম সোমাবি নেকি?
কত চাচোন ক'বাত কাম চাম আছে যদি।
খুচিপা কাম আছে নেকি?
আছে যদি সোমাও ব কিবা কাম চাম।
কাম এটা সোমাব লাগে মই চাই আছো এই ফেক্টৰী ফালে কিবা কাম এটা পাম নেকি?
ক'ফালে?
টেই ফেক্টৰীত। মই - ফেক্টৰী কামচাম পাও তোক কম ৰ।
মোক জনাবিচোন।
দুইটা সমানতো, বাইকখনো আছে। অসুবিধা হ'ব তেতিয়া। খালি ৰাতিপুৱা সোনকাল উঠিব লাগিব, সোনকালে উঠি যাব লাগিব।
সেইটোৱেটো।
এ একো নাই। সেই, পইচা কিবা এটা পাবৰ কাৰণে কিবা এটা কৰিবই লাগিব।
উম কৰিবতো লাগিবই।
যেনেকৈ যি নহওঁক, তই কৰিব লাগিবই।
হুম।
কামটো কৰ ডাঙৰ কথা নহয়, হয়নে নহয়? লাগে টোপনি খটি হক কিন্তু পইচা পোৱাটো মেইন ন? আৰু আজিকালি পইচা নহ'লে একো নাই। মেইন কেছ কি জান? এই ঘৰৰ পৰা পইচা-পাতি খুজি থাকিব দিগদাৰ লাগে।
উম।
কিয় দিগদাৰ লাগে? এই মাহতে সদায় কিমান? দিব কচোন, সদায় দিলে বুলিয়ে সদায় দিয়ে থাকিব নে? এদিন নে দুদিন দিলে, সেইবুলি সদায় দিব নেকি কচোন তই?
ক'ব নেকি? লোৱাটো সদায় পাছ
আৰুতো সদায়-সদায় পাঁচশ টকা কিয় লাগে? তই নিজে কিবা ইনকাম কৰ নাই সুধিলে কি কৰিবি? সেইবিলাক কাৰণত বেয়া লাগে অই।
উম।
সেইটোকাৰণে মই ঘৰপা নুখোজো আৰু পইচা-চইচা।
অ'।
অ' দে কি, হ'ব দে ন।
হ'ব দে, মই তোক ওলাই গ'লে। ফোন কৰিম দে, অ'। হ'ব দে।